হেল্ল'? অ' কোৱা। আছোঁ, ভালেই তোমাৰ?
মোৰোঁ ভালেই বাৰু। ভাত, ভাত পানী খালানে নাই?
এতিয়ালৈকেনো ক'ত থাকিম, ভাত পানী খাবলৈ, সাতটা বজিবলৈ হ'ল, এতিয়া সন্ধিয়া সাঁজটোৰ হে মানে তোমাৰ টেনশ্যন লাগি আছে।
সেইটোও হয় বাৰু, নাই মই খোৱা নাই মানে ন, সেইটো কাৰণে মানে তোমাক সুধিছো আৰু।
কি তুমি এসাঁচে খোৱা নেকি?
মই ৰাতিপুৱা, ৰুটি মাংস খালোঁ। দুপৰীয়া মই ভাতেই নাখালোঁ ভাত খাবলৈ মানে মনে নগল আহ ঘৰত মানুহ নাই। তোমাক কোনে ক'লে?
মই জ্ঞানী গম পাইছা।
ৱাহ! তুমি মানে গম পাই গ'লা, ঘৰত মানুহ নাই।
সেইটোয় কৈছোঁ, মই সৰ্ব জ্ঞানী, মই চ'ব জানোঁ।
এ মা আৰু দেউতা মানে, আইতা ঘৰত গৈছিলে, এ মই নগ'লো মোৰ যাব মন নগ'ল। তাৰপা বহুত আছিলে বহুত দাদা মানে খাবলৈ মন নগ'ল আৰু।
গ পাইছো গম
চাগে
ন
অ সন্ধিয়া খামেই সন্ধিয়া ভাবিছো বাহিৰৰ পৰাই কিবা এটা লৈগি খাবলৈ কিনি।
উম মই ভাবি আছো মম'ৰ দোকান যা বুলি ম'মৰ দোকান
অ মম দোকান। মম খাবা নেকি আজি বা মম' খাৱা ময়ো ভাব ময়ো ভাবি আছো ম'ম' খাওঁ খা কিন্তু মানে ওলাই যাব এলাহ লাগিছে বুজিছা
তুমি কি খাবা।
ময়ো ম'ম খামে ভাবিছো কিন্তু যাবলৈ এলাহ লাগিছে ওলাই মানে ওলাই যাবলৈ এলাহ লাগিছে
চমাজত অৰ্ডাৰ কৰি দিয়া।
অৰ্ডাৰ কৰিলে আকৌ অৰ্ডাৰ চাৰ্জটো বেছি লৈ নহয়।
কিয় মই তোমাৰ চোৱাচোন তুমি জমে খুলি চাবা আ মিদচানডাৰ টুফিফটি বুলি আহি আছে।
উম
সেইটো চাবা ময়ো তাপাই দি থাকো তাত তোমাৰ চাওমিন মম এনেকে একেলগে এনেকে কমব পাৰে তোমাৰ কিমান দেৰশ টকাতে আহি যায়
এ সেইটো বাদ দিয়া এ আমাৰ ইয়াত যিটো ম'ম' তোমাৰ পঞ্চাশ টকা তাত এশ টকা ল'ব।
সেইটো হয় বাৰু কিন্তু উপায়তটো নাই খাবলে মন গলে এলাহ লাগিলে বৰষুণ দিলে কিবা হ'লে।
সেইটো হয় বাৰু এতিয়া ধৰা এ কনচানো এতিয়া আমি পঞ্চাছ টকা ম'ম'টো এশ টকাত কামাই নাই সটো কাৰণে অকণ খোজকাঢ়ি গৈ আমাৰ ওচৰতে পাই বেছি দূৰ খোজ কাঢ়ি। কব নালাগে
মই ম বাৰুত তেনেকেই খাই আছোঁ। মই খাইছিলো নহ সেইদিনাখন খাইছিলো গ্ৰীণ গ্ৰীণ ম'ম খাইছিলো
অ কি বুলি কয় মালাই মালাই ম ম নহয় মালাইটোতো তোমাৰ বগা হয়।
অ মান সেউজীয়া ম'ম সেইজন ন আমাৰ হৈছে অ ম'মটো কিয় সেউজীয়াকে কয়েজন চয়েজন মিলাই দিছে নেকি মই তেনেকে ভাবিছো।
উম এই পালাক মম নেকি
হব পাৰে
হ'ব পাৰে এই মোক খোৱা নাই বাৰু দেই মই। মালাহটো খাইছো তান্দুৰীটো খাইছো আৰু তোমাৰ এইটো যে কিস্পিটো যে কি বুলি কোৱাটো পাহৰি গলো নহয় অ ফ্ৰাইটো সেইটো খাইছোঁ। কুৰকুৰাইটো হব চাগে দেই মই
মোক খোৱাবা দেই এদিন
আমাৰ ইয়াত অৰ্ডাৰ দিব লাগে ধৰা এই কিবা এটা আছিলে তানদুৰি ৰাইচ নাইট নে নাই কিবা এটা আছিলে তাতে ভাল ভাল বস্তু পাই জানা খাবলৈ
এতিয়া মই তোমাক আগ এদিন যাক তোমাক লগ লৈ পেলাই মই যাম তুমি চব খৰচা পাতি তুমি দিবা মই খাম।
অ ৱায় বাপ ৰে ইমান পইচা নাই মোৰ লগত হ'ব বাৰু- খুৱাম সেইটো চিন্তা নাই মই কথা এটা ভাবি আছো জানা। এতিয়া চোৱা বস্তু বোৰতো বহুত দাম জানেই- এতিয়া অৰ্ডাৰিবলৈ মানুহে কিমান ধৰা বেয়া পায়।
উম
সেইকাৰণে মই ধৰা মোৰো লছ নহওক যে বেলেগৰ লছ নওক মই এটা ক্লাউড কিটচেন খুলিলোঁও ভাবিছো।
আমাৰ মাও সেইটোৱে ভাবি আছে।
বাহ কি কোৱা? পাৰি ন?
পাৰে আমি সেইেতোকে মানে মেনু চাই আছো মেনু ডিচাইড কৰো কেনেকুৱ কি হ'ব ভালকে তোমাৰ মানে ভাবি ল'ব লাগিব ন কি কৰো ক কিমান দাম ৰাখো।
পাৰা বাৰু শুনা কি কৰিবা জানা মই ভাবিছো মানে মোৰতো মই ভাবিছো যে তোমাৰ এনেকা মিল ৰাখি ম'ম' আৰু ম'ম' লগত ধৰা মিল্ক চ্বেক দি দিম এনেকে কিবা কিবি ধৰা এনেকে পেকেজিং কৰি বা একে মিল এটা বনাম। নহ'লে চিংগেল ম'ম'কেও পাব আকৌ লাতচাপ পাৰঠা উই চিকেন এনেকে কিবা কিবি বনাম হইটো তোমালোকেও ভাবিছা
অ
ভাবছো তেনেকে মানে আজি কালি লক চাবাৰটো জানাইে তোমাৰ পঞ্চাশ টকাত পাঁচ পিচ পায় হয়ে নাই সেনেকে এক পিচ এক পিচ দিলে ধৰা লাভ হব।
আৰু তোমাৰ মানে আমি ম'ম'টো ভবা নাই কিয় তোমাৰ ম'ম'টোত কি হয় বহুত সময় লাগি যায় না আৰু মাইতে অকলে হৈ- যে মাইয়ে কলহাতে মনে কেনে কি কৰিবাটো
হয় হয় বাৰু। ম'ম'টোত সময় যায় দ ম'ম'তো বহুত সময় যায় সেইটো কাৰণে মানে আমাৰ চিন্তা নাই সময় যাবলৈ কাৰণ কিয় ধৰা ঘৰত মানুহ ধঢেৰ আছে চবকে এটা এটা দায়িত্ব দিম মই-
আমাৰ আক নাই যে তেনেকে-
দেতা বাৰু নকৰে। আমি চাৰিতা মিলিকিনে একদম চবকে এটা দায়িত্ব দিম যেই তই এইটো কৰ মই এইটো কৰো।
আমাৰতো আকৌ চাৰিটাহে নহয় জানো পাপাটো যাব অফিচে ভাইটিয়েটো নোৱাৰিব মই নাথাকিমেই,
অ হয় বাৰু তোমালোকে দেশী মিল বোৰ পাৰা দী চিমিলবোৰ যি
অ তেনেকে হা তেনেকে কৰিম তাৰপিছত কালিও চাইছো মানে এনেকুৱাই চাইছো কি মানে ধৰ কে পিজ্জাও ঘৰ বনাব পাৰে ন ত পিজ্জা তুমি ধৰাকে আমি দচ' সেইবোৰ ৰেডি কৰি পেলাই তাৰওপৰতে সেইবোৰ থৈ চৈ দিছো। তোমাৰ ডাটা চাইছিলো তাতে তোমাৰ টুৱেণটি ফাইভ লাগিব অভেন আৰু চামথিং ফিফটিন হানণ্ড্ৰেড। ভিতৰত, ত তেনেকা বনাই পেলাই অ হা
ইমান কম দাম
ফাইভ লিটাৰ যে সেইটো কাৰণে
অ অ মই অভেন এটা ল'ম ল'ম ভাবি আছো মানে ধৰা অভেনটো ল'লে লাভ হয় পিজ্জা চিজ্জা বনাব পাৰি আকৌ মানে বস্তুবোৰ বনাবলৈ বহুত ইজি হৈছে
উম আকৌ বনাই থোৱা বস্তুটো তোমাৰ মানে ধৰা ফটককে গৰম, ত দি দিব পৰা হয় না
সেইটোয়েই তেলতো এনেও গৰম গ'লো দিগদাৰেই
সোনকাল হৈ যা আৰু
মই অভেনটা লওঁ ভাবছো এই্লাউ কিচেনটো ল' মানে অভেনটো ল'ব লাগেই।
উম এ মানহে কিবা নে কিবা এটা কৰি থাকিব লাগে
আৰু ঘৰতে সৰু সুৰা বিজ ক'ব গ'লে পইচাটো আহি দিব হাতত
উম হাতৰ পইচাটো লাগে আৰু নিজৰ হাত খৰচৰ কাৰণে
বনাব লাগিব মেইন কে মানে হাইজেনিক হ'ব লাগিব হাইজেনিক হলেহে খায়
উম তমাৰ মাতো এনেও হাই মায়ে ভাল বনাই আৰু সেইটো মানে মই নিজে আৰু মানে গেৰেণ্টি দি মানে দাথি ক'ব পাৰো আৰু
ময়ও ভালকে বনাম দেই মই লেতেৰা নহয় মই একদম ধৰা কিবা এটা বনাম মই গ'লে মই পাকঘৰ সোমালেও এইটো বনাই কিনে হাত ধো আকৌ বনাও আকৌ হাত ধুও
দে এদিন খোৱাবা।
হ'ব খুৱাম বাৰু বাছ অলপমান হেল্প কৰিব লাগিব।
ৰবা মই তোমালোকৰ ঘৰত গৈ পেলাই। মুখখন পাতি পেলাই ৰখি থাকিম কেতিয়া।
না না সেনেকে নহব হেল্প কৰিব লাগিব তেতিয়াহে খোৱাম পাই মই অকলে অকলে ইমান খিনি নোৱাৰিম ইয়ে ৰাম। মোৰ লগৰটোক খুৱাইছিলো নহয় ফ্ৰাইৰাইছ এদিন। কি ধুনীয়া বনাইছো কৈছোঁ নহয় সিহঁতকো লগাই দিছোঁ। আলু কাট তই নহৰু কাট তই পিয়াজ কাট এনেকে এনেক লগাই দিছো।
এ পিয়াজটো কাটিব নোৱাৰে আৰু মই চশমা পিন্ধি পিয়াজটো কাটোতেই চশমা গোটেই ফুট ফুট ফুট।। পৰি যায় চকু পানী পৰি পৰি।
এ হে মোৰ মোৰ। হয় মানে ধৰা মই তেওঁ সহ্য কৰি লওঁ উপায় নাই। এতিয়া খাবলৈ মানে ভোক লাগিছে যেতিয়া কষ্টটোতো কৰিব লাগিব ন।
ৰচুনটো গুছাবলৈ ৰচুনডাল গুচাওঁতে বৰ টাইম লাগে যে খুন্দনাডালে খুন্দনেৰে থেপকে মাৰি দিওঁ আৰু ওলাই যায় বা বাকলি উলিয়াই দিও হৈ গল
অঁ অঁ সেইটো আকৌ প্ৰব্লেম হয় অঁ। অঁ এই জানা এই ছপাৰ টো দেখিছা এনেকে গোল কে ৰছীডাল টান দিলে যে। তোমাৰ গোটেইখিনি গুৰি হৈ যায় অঁ সেইটো ভাল সেইটো ম'ম' বনাবলৈ বেষ্ট কৈছোঁ নহয়।
সেইটো ইউজ কৰো।
সেইটো বহুত ভাল। উম। সেইটোত মানে বহুত সোনকালে হৈ যায় বেছি দাম নলয় দু। দুশ তিনিশতে পাই যাম।
অঁ দুশ, তিনিশতে পায় আমি কাৰণে নাই অকল দোকানৰ পৰা কিনি আনিছো আৰু অনলাইন আনা নাই।
অনলাইন অলপমান বেছি লব অনলাইনত চাগে চাৰিশ চাৰে।
উ দোকানতে পাই যি হে যোনটো বস্তু। তই কিনো অনলাইন কৰি থাক।
এই নহৰুটো কাটিবলৈ কিবা এটা লাগে মানে।
এই নহৰুটো গুচাবলে বা মোৰ নহৰুক। গুচাবলৈ তোৰ থাকে মানে পাঁচটা নহৰু মই এইটো গুচাবলৈ চাগে এঘণ্টা। টা লাগি যাব।
বহুত এলাহ লাগে ন নহৰু গুচাবলে।
অ ইমান গুচাই থিব আৰু মানে মোৰ এনেকে ভাল নালাগে, এ ধৰা কি গোটেই খিনি মানে এটা মা মামী আমাৰ মায়েতো বাৰু। আৰু মামীয়ে কি কৰে এনেকে সেইটো এ মাৰি দিয়ো আগতে মামীকে মানে খুন্দনা মাৰি দিয়ে, আগতে মামীয়ে কি কৰিছিলে কি। তোমাৰ মানে এই আৰু এটা যে পাতলাকে এটা। বনি থাকে যে লিয়াৰ যে। সেইঁতি লে তেনেকে থৈ দিয়ে। আমাৰ ভাল নাপা মানে পুৰা এৰি যাওক এৰি যাও।
অ বেয়া লাগে বেয়া লাগে, বহুত বেয়া লাগে কেতিয়াবা মাংস। মাংস বনাই ন মাংস বনাব সময়ত যেতিয়া নহৰুটো দি দিয়ে মাংস খিনি খাই দিব বা খাই দিব ধুনীয়াক জোলখিনী খাই থাকিবা লগতে যদি নহৰু বাক টো যদি মুখত গৈছে একদম কিবা লাগি থাকে
কিবা লাগিব আৰু তোমাৰ এইটো কি। কৈ খাচী বনালে। খাচ বনালে কিবা গোটাকে নহৰু দি। দিব লাগে তে।
অ সেইটো ভালে ভালে এইটো খাই মই এইটো। তোমাৰ ব্ৰইলাৰটো দি চিকেনতো দিওঁ মইতো ভাল লাগে।
অ কি মটকা কিবা বুলি কয় নহয় সেইটো বনাব লাগে।
মাতকা
অ অ হাডি মটন বাহ পাৰিছা।
কিয় নোৱাৰিমি। এতিয়া ক্লাউড কিটচন খুলিম যেতিয়া চব পাৰিবই লাগিব এইবোৰ, এইবোৰ কিবা কিবি টিপছ দিবা আৰু, ধনী মানুহ
উম দিম আৰু কেতিয়াবা অকৌ একোৱে নিদিমো আৰু।
ফ্ৰীতে দিব লাগিব অফাৰ। ন হ'ব বাৰু অফাৰ চফাৰ মাজে মাজে দিব লাগিব, এতিয়া আমি আমি। চাপৰ্ট নকৰিলে এতিয়া কোনে চাপৰ্ট কৰিব হয় নাই।
হম আকৌ তোমাৰ এনে তোমাৰ মানে কি বিচাৰে অফাৰ দিয়াটোহে বিচাৰে অফাৰ যত পাই সেই কম দামত ভাল য'ত। পাই তাতে লয় মানে।
সেইটো এইেইটো আজিকালি মানুহে অফাৰ, যত অফাৰ পায় তাতেই যায়, লাগিলে ধৰা খানা বেয়া হওক ভাল হওক ৰে জানা।
অ
কিবা এটা খালে পেটটো ভৰাই গৈছে। সেইটোৱে আৰু, এ হেই বুলি বেয়া বেয়া নবনাও বাৰু অফাৰ দি কিনে ভালেই বনাম দেই। কন যুচি নকৰো, হেইটো উম লাগিলে পইচাটো অলপমান কম আহক মানে ধৰা। ত'মানে খানাটো ভাল পালে হ'ল অ' সৈইটোৱে খানাটো ভাল হলে হ'ল কাষ্টামা মানে ধৰা একবাৰ গুচি গ'লে আহাটোত
উম, কাষ্টমাৰ ধৰা তুমিয়ে টো ধৰা কি তুমি ভালকে মাতিছা-চাতিছা মানে এদিন আমি কলৈছো অ' তেজপুৰৰে এখন দোকানত গৈছিলোঁ তাত মানে কি ইমান ধুনীয়াকে মাতিছে খাইছে নহয় ইমান ধুনীয়াকে সুধিছে ন মানে খানাটো বেয়া হলেও সেই মানুহ সুৰ যে ইমান ধুনীয়াকে মাত তু দিছে এটা ধুনীয়া খাইছেগে মোক আহি -আহি সুধিছে সেই মেনেজাৰটোয়ে যে মানে সেইটো কাৰণে যাব মানুহ
কেনেকে ট্ৰিট কৰে সেই ট্ৰিট কৰাটোৱে মানে ধৰা মেইন। মানুহক ভালকে কথা কব জানিলে, ভালকে মাতিব জানিলে, তোমাৰ ৰেষ্টুৰেন্টত এনেই আহিব
উম, কিছুমান থাকে না কিছুমান সূতা-সুতাকে কথা পাতে যে
অহ, বেয়া লাগে কিছুমানৰ পইচা বাঢ়ি গলে ধৰা ঘমন্দি হৈ যায়।
উম, খা -খালে খাব নাখালে নাই আৰু।
অহ, খালে খাব নেখাল নাই সেইটো কাৰণে মানে ধৰা ভাল নালাগে। এইবোৰ মানুহ মই সেনেকা নহয় দে মই একদম পুৰা ভাল মানুহ মই কৈছোঁ নহয়
অ' তুমি ভাল হয় তুমি বহুত চিধা-চাধা মানুহ বহুত অন্তৰৰ ভাল মানুহ হয়।
মোক কোনোবাই বেয়াকে ক'লেও মই ইগনৰ কৰি দিওঁ যাতে সিয়াৰ যাতে পিছত বেয়া নালাগক মই বাদ দি দিওঁ মই কথাবোৰ অহ, এতিয়া তোমাক মই দেৰিকে কৰি আছোঁ ন'? অকে তুমি যদি অৰ্ডাৰ পৰা ন' মোৰ ৰেষ্টুৰেণ্টৰ পৰা তুমি চাই লবা কিন্তু।
অ 'হ'ব তুমি মোক কিবা কথা পঠাই দিবা কেনেকে কি নাম কি কথা, উম ঠিক আছে দিয়া বাই -বাই।